শুনিছানে? শুনিছানে? শুনিছ নে?
শুনিছো কোৱা।
অঁ ভাল ভাল তুমি ভালে। হা।
উম ভালে আছো। পিছে আজি কেনে?
আজি মানে তোমাৰ লগত এ এই আলোচনা এটা কৰিম ভাবিছিলো মানে আমাৰ মানে যিহেতু আমাৰ শিক্ষক গুৰু। গুৰু বুলিওঁ কোৱা হয় গুৰুৰ দিনে যিহেতু আমাৰ। মানে অন্ধকাৰ বুলি ক কয় গুৰুবিনে গতি নাই বুলি কয়। সেই গতিকে মানে মই তোমাৰ লগত অকমান আমাৰ শিক্ষাগুৰুৰাৰ বিষয়ে মানে অকমান আলোচনা কৰিম ভাবিছো আৰু।
হয় হয় ভাল এটা ভাল। তুমি বাচি লৈছা। শুনি কিনে আৰু। হয়।
মানে কোৱা হয় মানে এজন ভাল শিক্ষকৰ জীৱন মানে সংগ্ৰামৰ। কাহিনী মানে সঁচাকৈ মানে অনু প্ৰেৰণাদায়ক। তুমি কি ভাবা আমাৰ মানে জীৱনত শিক্ষক। শিক্ষকৰ মানে ভূমিকা। কেনেকুৱা আমাৰ শিক্ষকে মানে কেনেকুৱা ভূমিকা পালন কৰে আমাৰ ছাত্ৰ ছাত্ৰীৰ জীৱনত। কি ভাবা?
আঁহ ঠিকেই কৈছা তুমি শিক্ষকসকল অকল আমাৰ পাঠদান কৰোতাই নহয় তেওঁলোক আমাৰ জীৱনৰ আঁহ পথ প্ৰদৰ্শকো হয়।
হয় হয় হয় তুমি ঠিক কৈছা একদম ঠিক কৈছা। মানে শিক্ষক। সকলৰ মানে বহুখিনি মানে আমাৰ ছাত্ৰৰ জীৱত অৱদান। থাকে তুমি ভাবানে অৱদান থাকে। তাকে বুলি।
থাকে বহুত অৱদান থাকে কিয়নো আমি আহ আমি যেতিয়া আহ স্কুললৈ যাওঁ তেতিয়া সংসাৰৰ এ মানে কথাবোৰ শিকোৱা কেনেকে কি কৰিব লাগে কিতাপবোৰ পঢ়োৱা চব। অঁ। মানে শিক্ষক। শিক্ষকে কৰে।
হয় হয় একদম ঠিক। মানে। এতিয়া যদি মই কওঁ। তোমাৰ একেবাৰে। স্কুলীয়া জীৱনৰ আহ ধৰা শিক্ষকে তোমাক যিখিনি মানে শিক্ষা দিছিল বা ব্যৱহাৰৰ বা নীতি শিক্ষাৰ কথা কৈছিল সেইখিনিতো আজিৰ দিনত। তোমাৰ বা মোৰ আমাৰ সকলোৰে জীৱনত মানে সেইখিনি কাম আহিছে বহুতখিনিয়ে কাম আহিছে।
বহুতিনাইছে বহুতখিনি যিখিনি আমি স্কুলত পাঠদান কৰিছিলো শিকিছিলো সেইখিনি আমি আজি। অ বহুত বস্তু মানে
অ মানে ধৰা আজি আমাৰ হয় হয় সমাজত কেনেদৰে মানে মানুহৰ লগত আচাৰ ব্যৱহাৰ কৰিব লাগে। বা কেনেদৰে কথা পাতিব লাগে। মানুহৰ লগত সেই গোটেইখিনি আমি সেই স্কুলৰ শিক্ষাগুৰুৰ পৰাই আমি খিনি শিকি আহিছো হয় নে? সেইটো অলপ যে অকল মানে ধৰা আমাৰ কিতাপৰ কথা পঢ়োৱা শিক্ষক সেনেকুৱা কথা বুলি মই মানে নাভাবো তুমি কি ভাবা
অ মই অকল কিতাপৰে নহয় আহ আমাৰ এ আমাৰ যিটো সংসাৰ সৃষ্টি হয় প্ৰথম এইটো স্কুলৰ পৰাই হয় এনেই কোনটো ভাল দি কোনটো কি হয় কেনেকে আমি আগবাঢ়ি যাব লাগে জীৱনত কটো তিনি বস্তু খাইছো প্ৰথম শিক্ষা আমি স্কুলতে পাওঁ
হয় হয় আৰু এতিয়া মই এটা কথা ক'ব বিচাৰিম যে এতিয়া আমাৰ শিক্ষাগুৰু বুলি ক'লে কেৱল ধৰা আমাৰ অ শিক্ষক স্কুল ক কলেজৰ বা বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষকসকলোকে বুজাই তেনেকুৱা নহয় মই মানে ক'ব বিচাৰিম ধৰা এতিয়া আহ কোনোবা এজন ভাল মানে কাঠ মিস্ত্ৰী হওক তেওঁৰ পৰা যদি মই কিবা কাম এটা শিকিব বিচাৰো তেও মোৰ বাবে শিক্ষক বা গুৰু হয়নে? কাৰণ তেওঁতো এটা এটো তেওঁৰ এটা বিদ্যা সেই মিস্ত্ৰী বা আ কাম কৰা মানুহ ন তেওঁৰ পৰা যদি মই শিকিব যাওঁ কিবা এটা বস্তু তেওঁ জানে মোক শিক শিকাব তেওঁ তেওঁ মোৰ বাবে সেই তেওঁ গুৰু হ'ব।
হয় হয় হয় অ
যিকোনো কিবা এটা শিকাৰ কাৰোবাৰ পৰা শিকিছো মানে তেওঁ শিক্ষক বা মই তেওঁৰ ছাত্ৰ বা গুৰু সেইবুলি মানে আমি যদি শ্ৰদ্ধা ভক্তিৰে যদি আমি সেই এনেকৈ আঁকোৱালি লওঁ বা আমি সন্মান কৰোঁ যে এইজন মোৰ শিক্ষক বা এইজন মোৰ গুৰু তেওঁৰ পৰা মই এই কামটো শিকিম তেতিয়া মানে ভাবো মই আমিও সেই সমানে সমানে মানে হয়তো ভালদৰে আগবাঢ়ি যাব পাৰিম। সেই কামটো শিকাৰ প্ৰতি তুমি কি ভাবা এই ক্ষেত্ৰত
হয় আমি মই মই মই তোমাৰ কথা অ মানে ই হৈছো অ মানে সমৰ্থন দিছো সঁচাই তুমি ভাল কথা কৈছা আৰু মই ভাবো যে আমি অহ শ্ৰদ্ধা কৰা আমি এই বস্তুটোক সন্মান জনোৱাটো মানে বহুত জৰুৰী কিয়নো কালিৰ দিনত অ চাগে আমিও কাৰোবাক অ শিক্ষা দিব পাৰিম হয়
উম শিকাব পাৰিম হয় ঠিকেই কৈছা মানে এতিয়া কথা হ'ল যে তুমি ধৰা তে ভাল কিবা ৰান্ধিবলৈ জানা বা গতিকে তোমাৰ ওচৰত কোনোবাই শি কিবা আহিছে সেইটোতো কিন্তু তুমি শি শিক্ষকে শিক্ষকে হ'বা বা তুমি গুৰু হ'বা কাৰণ তুমি জানা যিহেতু সেই বিষয়ে তুমি শিকাবা কাবাক এই ৰন্ধা শৈলী ৰ ৰন্ধাৰ বঢ়া কৰা শৈলীৰ বিষয়ে গতিকে সেইটোও তুমি শিক্ষক বা তুমি কাৰোবাক শিক্ষা দি আছা এনেকোৱা নহয় যে অকল কিতাপৰ জ্ঞান দি দিয়াটোৱে মানে শিক্ষাগুৰু বা ছাত্ৰ হ'ব সেনেকোৱা নহয় যিকোনো বিষয়ে হওক তুমি যদি মানে জ্ঞান দিছা কাবাক সেইটো তাৰ বিষ শিক্ষাগুৰু হবা বা তেওঁলোক তোমাৰ ছাত্ৰ হ'ব সেই মানে বা মই আৰু এটা কথা মই মন কৰিছো আজি আগৰ দিনত আমাৰ মানে স্কুলীয়া দিনত যিটো মানে শিক্ষক আৰু ছাত্ৰ ছাত্ৰী যিটো মানে সম্পৰ্ক এটা আছিল শিক্ষকসকলক দেখিলে সন্মান কৰিছিলোঁ ভয় কৰিছিলোঁ তেওঁলোকে যি কৈ শুনিছিলোঁ কিন্তু আজিৰ দিনত মই ভাবোঁ মানে ল'ৰা ছোৱালীবিলাকে অকণমান যেন শিক্ষাগুৰুৰ প্ৰতি মানে অকণমান সেই ভাববিলাক নোহোৱা হৈ গৈছে অ ভয় নকৰা হৈছে। বা শিক্ষককো সমানে স মানে মানে এ তৰ্কাতৰ্কি কথা কয় বা এনেকোৱা ধৰণে ব্যৱহাৰ কৰে তুমি কি ভাবা এই ক্ষেত্ৰত এনেকোৱা কৰিব লাগে নে
অ এইটো তুমি এটা ভাল অহ ভাল কথা কৈছা এইটো এটা ভাল জৰুৰী গত হয়টো আমিও দেখি আহিছো ত ইয়াৰ। এইটো এটা ভাল কথা নহয় জ বাৰু। অ এইটো ছাত্ৰ ছাত্ৰীয়ে বুজি পাব লাগিব যে। শিক্ষক শিক্ষয়িত্ৰী মানে আমাৰ অহ মানে সংসাৰ এটা সৃষ্টি কৰা কি হয় হয়নে ত' আমি আমি আমি আমি। চেষ্টা কৰিব লাগিব যে আমি নিজৰ ঘৰৰ পৰাও। অ নিজৰ। অ ল'ৰা ছোৱালিক। বা যোন স্কুলত যায় যাক আমি শিকাব পাৰো সিহঁতক অলপমান মানে। শিক্ষা দিয়াটো আমাৰো।
হয় হয় অঁ হয় একদম ঠিক। কিঠিকে কৈছা। আৰু কি কয়। দিয়াৰ পিছতে মানে মই ক'ব বিচাৰিম সেনে সেই মানে আজিৰ দিনৰ মানে ল'ৰা ছোৱালী খিনিয়ে যিহেতু মানে শিক্ষকসকলক এনেকুৱা ভয় ভাৱ বা সন্মান। আদি অলপমান মোৰ অনুভৱ হয় আৰু কম ক। কমাই কম হৈ আহিছে সেই গতিকে মানে আজিৰ দিনত তুমি হয়তো মন কৰিবা সমাজত মানে যিবিলাক মানে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ আৰু সমাজত মানে যিবিলাক আজিকালি বেয়া কাম বা এনেকুৱা হৈ আছে। গতিকে শিক্ষকৰ মানে। বা গুৰুৰ কথা নুশুনাৰ কাৰণেই হৈ আছে। বুলি মই ভাবো তুমি কি বুলি ভাবা।
অ এইটো মইো ভাবো কিয়নো আজিকালি আহ আজিকালিৰ দিনটো অলপমান ডিজিটেল হৈ গৈছে। হয়নে ত' ইয়াৰ ফলত হয় ইয়াৰ ফলত ল'ৰা ছোৱালী অলপমান মানে তোমাৰ। ওম। অঁ সামাজিক মাধ্যমত। অলপ ব্যস্তৰ কাৰণেই কাম। এইটো অলপমান এটা কাৰণ যেন লাগে মোক। এই মানে এই বস্তুটো। উলাইছে অলপ। ত' যিমান পাৰে আমি সামাজিক মাধ্যমত। মই পৰা। ল'ৰা ছোৱালীক দূৰ ৰখাতো। উ মানে মেইন কথা হয়। দূৰ ৰখাতটো দূৰ ৰাখিব লাগিব আৰু।
হয় তুমি একদম ঠিক কথা এটা কৈছা যে যিটো ডিজিটেল যুগৰ কথা ক'লা বা অনলাইন মাধ্যমৰ আজিকালি মানে এটা কথা কি হৈছে যেতিয়াৰ পৰা মানে ধৰা অনলাইনত শিক্ষা বা ক্লাছ এনেকুৱা ধৰণৰ হৈছে নহয় তেতিয়াৰ পৰা মানে শিক্ষকৰ সৈতে থকা যিটো। মানে সম্পৰ্ক। সেইটোতো দূৰ হৈ গৈছে শিক্ষকৰ লগত। ডাইৰেক্ট মানে যিটো প্ৰত্যক্ষ। ভাৱে যিটো মানে সম্পৰ্ক। সেই দূৰ হোৱাৰ ফলত মই ভাবোঁ মানে। এই এনেকুৱা ধৰণৰ এ মানে কাম বিলাক হ'বলৈ লৈছে বা শিক্ষকৰ প্ৰতি থকা যি মানে ছাত্ৰ ছাত্ৰ। টি সন্মান। অ বা ভয়। কৰা সমী চলা ভাৱ সেইবিলাক মানে কমি আহিছে মই ভাবোঁ এই অনলাইন মানে মাধ্যমৰ তোৰ বাবে তুমি মোৰ কথাত একমত হয়নে?
হয় হয় এইটো তুমি ঠিক কথা কৈছা। কিয়নো অনলাইন ক্লাছত তোমাৰ কি হয় যে তোমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ সকল। ছাত্ৰ ছাত্ৰীৰ লগত নাথাকে তাৰ ফলত সিহঁতে নিজৰ মনেৰে- আহ যিকোনো কাম কৰিব পাৰে। অ ইয়া। যদিও ক্লাছটো চলি থাকে অধ্যয়ন চলি থাকে তেতিয়াও সিহঁতে মানে কি বেলেগ বেলেগ কামত ব্যস্ত হৈ পৰে। ত ইয়াৰ ফলত। অলপ ভয়তো মানে ইহঁতৰ পৰা। অ মানে ই হৈ গৈছে। কমি কমি গৈ আছে।
হয় হয় আৰু মই এটা কথা ইয়াতে মই ক'ব বিচাৰিম যে। আমি কি হয় আজিকালি শিক্ষক দিৱসৰ দিনা মানে আহ যেতিয়াই মানে পাঁচ ছেপ্তেম্বৰ শিক্ষক দিৱসৰ দিনটো আহে সেইদিনা মানে শিক্ষকসকলক যেন আমি পুৰা সন্মান দিছোঁ বা সেই। দিনাই যেন তেওঁলোকক আজি আমি মৰম আদৰ কৰিছোঁ তেনে- তেনেকুৱাই ধৰণে মানে। ছাত্ৰ ছাত্ৰীসকলে কৰে কিন্তু মই ভাবোঁ অকল শিক্ষক দিৱসৰ দিনাই মানে সন্মান দিয়াতটো নহয় আমি সদায় শিক্ষাগুৰুসকলক আমি।
হয় হয় এইটো এইটো তুমি এটা ঠিক কথা কৈছা। কিয়নো পাঁচ পাঁচ ছেপটেম্বৰ বুলি ক'লে মানে শিক্ষক দিৱস সেইটো কোনো কথা নহয়। আমি যদি মৰম। ভাবোঁ আমাৰ আমাৰ কাৰণে পাঁচ ছেপ্টেম্বৰ সদায়ে হয়। হয়নে গুৰক সন্মান কৰা। এইটো কোনো বাৰ।
অ হয় সদায় সন্মান কৰিব লাগে।
হয়। আৰু উম ইয়াৰ লগতে আহ অ ইয়াৰ লগতে আহ তেওঁলোক। প্ৰতিজন ছাত্ৰ ছাত্ৰী মানসিক অ মানসিক- নৈতিকত বুজিবলৈ চেষ্টা কৰে।
হয় হয় হয় তেওঁলোকে মানে ছাত্ৰ ছাত্ৰীসকলৰ কোনখিনিত মানে দুৰ্বলতা আছে বা কোনজন ছাত্ৰ। ত বা কোনটো বিষয়ত দুৰ্বল। সেই বিষয়ে মানে তেওঁলোকে। চাই চিতি মানে আহ তেওঁলোকে দিহা পৰামৰ্শ দিয়ে আৰু মই ভাবোঁ কি ভাবোঁ জানা। মানে চাত ছাত্ৰ ছাত্ৰীসকলে যদি শিক্ষাগুৰুৰ এই দিহা পৰামৰ্শ বিলাক যদি মানে মনত ৰাখি যদি চলে নহয়। জীৱনত মানে তেওঁ যিটো লক্ষ্যয়ত ধৰা উপনীত হ'ব বিচাৰে- সেই লক্ষ্যটোত মানে তেওঁ- পাবই পাব মানে। সেইটো কোনেও আৰু বা- ৰখাব নোৱাৰে, হা। ডাঙৰৰ কথা বা শিক্ষাগুৰুৰ ক কথা
হয়, হয় - হয় মই এইটো মানোঁ। কিয়নো এজন ভাল শিক্ষকৰ জীৱন অ' মানে জীৰ- জীৱন সংগ্ৰামৰ কাহিনীটো বহু তদন্দ মানে আৰু
উম - উম - উম। তেতিয়াহ'লে কিন্তু আজি আমি আৰু অ' পাছলৈ ভালদৰে আমি শিক্ষকৰ জীৱনৰ বিষয়ে মানে আলোচ চনা কৰিম। আজি ইমানতে আমি সামৰোঁ বুলি ভাবিছোঁ।
তুমিতো আজি অ' আজি বেছি মানে দীঘল নকৰোঁ, আজি ইয়াতে আমি সামৰোঁ। ভাল লাগিল তোমাৰ লগত কথা পাতি। অ' বাৰু আৰু মানে আগন্তক দিনতো এনেকে আমি ভাল - ভাল কথাটো আমি আলোচ চনা কৰিম বুলি
অ' হ'ব। ধন্যবাদ।